অ' কোৱা ভাল, ভাল তোমাৰ?
মোৰো ভালেই দিয়া।
কি কৰি আছিলা?
এনে আছিলোঁ, তুমি?
এ, মই ভাত বনাই আছোঁ, ৰ'বা।
অ' হ'ল নে নাই?
মাহ চব হ'ল‌ মানে, একো তেনেকে বনোৱা নাই ভাজি, ভাত দা-দালি সেনেকে আৰু।
অ',
একলেই খাই দিম আৰু মাহঁততো নাই, অকলেহে আছোঁ এইকেইদিন।
অ', অকলে বনায়ো ভাল নালাগে, খায়ো ভাল নালাগে ন?
খাইও ভাল নালা অকলে মানে ভাইটি আছে বাৰু কিন্তু হ'লেওঁ
উম,
অকলে, অকলে খাই থাকা হৈছে আৰু এইকেইদিন।
অ' ভাইটি অকলে শুই?
হা?
ভাইটী অকলে শুই নেকি?
নাই, নাই ভাইটি আৰু মই একেলেগেই শুওঁ।
অ',
আমি আগৰ পাই একেলেগেই খোজে তাক অকলে আৰু ক'ত আৰু।
উম,
বেছি ডাঙৰ হৈ যাব, তেতিয়া তাক অকলে দি দিম আৰু।
অ' অ'।
এতিয়া একেলেগেই সো, সোৱনটো যিহে তাৰ
ফোন চাই থাকে নেকি
ফোন চাই নাথাকে মানে ভৰি কবাত, গা কবাত, মূৰটো কবাত
হ হ হ
জি শুৱন তুমি অকলে শুৱা
মই জেঠীৰ লগত শুও
আচ্ছা।
মানে অকলে শুম যে জাগাই নাই ঘৰটোত যিমান
অ তোমালোকৰ চোন ৰুম বহুত কেইটা আছে।
ৰুম হে বহুত বিচনা থবলে জাগা নাই।
অ সেইটো হয় আৰু মানুহো আছে নহয় তেনেকে বহুত। উম বুজিছো। লগতলতো কথা নাই চাগে ফোন চোন চাব পাৰে।
অ একো নকয়।
উম ভালেই কিছুমান আকৌ আইতাহঁতৰ লগত শুলে ইমান অশান্তি ন হেৰি কৰে ফোন থ ফোন থ ফোন থ এনেকে থাকে।
অহ হ, হ, হ।
বাপ মাহঁতৰ লগত শুলেতো বাপ ৰে বাপ নকবাই মায়েতো আৰু আমাৰ মাহঁতৰ লগত শুলে বাৰু আজি-কালি বেয়া নহয় কাৰণ মায়েও এতিয়া ৰাতিলৈকে ফোন চাই পাপায়ো চাই কিন্তু সে বুলি আমি আৰু বেছিয়ে ৰাতিলৈকে চাওঁ যে এইটো কাৰণে দিগদাৰ আৰু।
তাকেতো মোক একো নকয়।
নহয় আমাৰ আকৌ ৰাতিটো নৰ্মেল নহয় নহয় ধৰি লোৱা বোলে বাৰটা, এটা আমাৰ আক দুটা, তিনি টা, চাৰিটা, পাঁচটা বোলে নুশুলোৱে আৰু।
কেতিয়াবা হয়, এই কেতিয়াবা ধৰা তোমাৰ মানে এ এন এনজাইটি চেংজাইটি হ'লে টোপনি নাহে চাবাচোন।
তাকেইতো।
কেতিয়াবা যদি ব্ৰেকআপ হয় আৰু টোপনি নাহে।
হা
কেতিয়াবা যদি ব্ৰেক আপ হয় আৰু টোপনি নাহে।
বেকআপ চেকাপ হ'লে টো বাপৰে শুলা আৰু তুমি সেইদিনাখনি।
খন আৰু টোপনি টোপনি একো নাথাকে, সেইদিনাখন পাৰিলে মই ৰাতি পো ৰাতি পোহৰাই দিম।
অ ন আৰু মানে এ তেনেকা টাইমত আকৌ মাহঁতৰ লগত শুবও নোৱাৰি ন।
নোৱাৰি এইপিনে চকু পানী, নাকৰ পানী
চকু পানী, নাকৰ পানী চব ফালি ফালি কি কৰিবা আৰু। এয়াই আমাৰ জীৱন দুখ অ তুমি পি ইণ্টাৰ্নশ্বিপত গৈ আছা
শেষ
শেষ নেকি
অ
অ' মই গ ক ইণ্টাৰ্ণশ্বিপ কৰি আছা বুলিহে
নাই হে তোমাৰ কেতিয়া শেষ হব
হোম
তোমাৰ কেতিয়া শেষ হব
মোৰ ক'ব গ'লে নিয়মমতে আমাৰো শেষ হ'বই লাগিছিলে ন চবৰেচোন শেষেই হৈছে
বিশ দিন কৰিছা
বিশ দিনতছে বেছি কৰিলোঁ
হয় নেকি
অ বিছ হা
কেই তাৰিখৰ পৰা গৈছিলা
কেই তাৰিখ মানে তোমাৰ ধৰি লোৱা এক তাৰিখ এক তাৰিখ এক তাৰিখ জানুৱাৰী এক তাৰিখৰ পৰা গৈছিলো
আজি এইটিন ডেইচ হব চাগে চানডে মানে এৰি
চানদেকেইটা এৰি ন অ আৰু দুদিন যাব লাগিব
অ
য়েছ মানডে টিউচডে যাব লাগিব মই আকৌ তোমাৰ এটো কেতিয়া এই থাৰ্ছডে নে ফ্ৰাইডে মানে হেৰিত যাম
হ'ল
যোৰহাট যাম
অ নাহা
বৰপেটা গলো আকৌ যোৰহাট যোৰহাটত মানে এই মাহীৰ বাচ্ছা বাচ্ছাৰ তোমাৰ সুদি সকাম পাতে যে
অ অ
এ জন্ম হলে যে পাতে যে এটা
উম
এ সেনেকুৱা কে পাতিব ত সেইকাৰণে যাম
ইয়াতে নাপাতে নেকি
নাই মাহীৰ ল'ৰা মানে মহাৰ ঘৰ মৰিয়নিতহে মানে যোৰহাটতহে সেইকাৰণে তাতে পাতিব তাতেহে মানুহ চানুহবোৰ আছে ডাঙৰকে পাতিব বাচ্ছা এইটো সেইকাৰণে গৈছে যোৰহাট
কি পিন্ধিবা
মই মই কি পিন্ধি আমাৰ পিন্ধাটো ৱে টেনচন ন
সঁচা
বেলেগ একো টেনচন নললোঁ পিন্ধাটোৱে টেনচন তাকেই দে এতিয়া তুমি কওঁতেহে মই ভাবিলো জাননে মই উম চালৱাৰে পিন্ধিম নেকি চুইজাৰে পিন্ধিম আৰু কিবা হম
ল'বা নেকি
নলোও নতুন আৰু ক'ত ল'বা
উম
উ নতুন ক'ত কিনিবা আৰু পুৰণাকে পিন্ধিব লাগিব মোৰ নতুন নতুন নহয় মোৰ এযোৰ আছিলে যে ইয়েল্ল কালাৰ চালভাৰ চুইজাৰ যে দেখিছিলানে সেইজো আৰু মই বৰপেটাত পুজাত পিন্ধি
ওম
লেতেৰা কৰি দিলো গোটেই বোকা লাগি আছে এতিয়া মই মানে মাহঁত নাই কাৰণে মই ধুবও পৰা নাই। ধুব পৰা নাই মানে কি ধুব পাৰো কিন্তু মোৰ ভয় লাগে মানে চুমকি তুমকিবোৰ এৰ খাই যাব বুলি। চুমকি বেছি একো নাইও তো হ'লেও যোন খিনি দিজাইন আছে সেইখিনি এৰাই খাই যাব বুলি বিৰাট ভয় লাগে।
মেচিনত দি দিবা।
মেচিনত?
উ।
সেইটোতো কৈছো মেকচিনত মানে ঘূৰি দিব ন এনেকে পুৰা ঘূৰি যাব ড্ৰাই হৈ যাব। কিবা হৈ যাব এইবোৰ এৰ চেৰ খাই যায় বুলি ভয় লাগে। হাতেদি ধুব কাৰণেও মোৰ আৰু মই আৰু হাতেদি লাহেকে ধুব নোৱাৰো মই একদম মাজি দিয়া যাই ঘচক ঘচকে একদম সেই দাল দি তাৰ বোলো চফা হ'ব। ব্ৰাচডাল দি অ বোলো চফা হব কাৰণে বোলে মাজি দিলো ফাল খাই থাকিল বোলে।
এ মাকে ক'বা।
সেইকাৰণে মই ৰাখিয়ে থৈ দিছো মা আহিলেই ধুব আৰু।
অ।
মাই ধুই দিব। বাকী বাৰু কাপোৰ চাপোৰ ধুই আছো সেইবোৰ মই তেনেকে কি কয় অ মেচিনত ভৰাই দিও তাৰে পানী চানী দি দিও সেনেকে ধুই লও।
এই মই যে এ এবাৰ যে আংকল এজনে যে মোক কাপোৰ এযোৰ দিছিল। মনত আছে অ ঈদত যে।
অ বগাযোৰ যে, অ অ অ।
সেইযোৰ আজি ওলাল নহয় কিমান দিনৰ মূৰত।
ক'ত পে ক'ত পিন্ধি গৈছিলা নেকি?
নাই যোৱা গডেজ সোমাই থৈছিলো মই অ এইযোৰ চোন অ গাতেই নোসোমাই।
গাত নোসোমাই?
নোসোমাই।
তুমি ক্ষীণালা অ চাগে শকত হ'লা নেকি বেছি শকত হ'লা নি?
নাজানো।
গাত কিয় সোমোৱা নাই ক্ষীণাব লাগিব মানে তুমি।
নাজানো নহয়।
এতিয়া ক্ষীণালেহে পিন্ধিব পাৰিবা আৰু সেইয
ভাবিচো চিলাইটো খুলি দিম।
অ চিলাই কৰা আছিল ন তুমি?
অহ।
চিলেই কৰিছিলা নে নাই কৰা বাও?
কৰিছিলো বহুত ডাঙৰ আছিল নে এক্সেল ডাবল এক্সেল আছিল সেইযোৰ।
এ চিলাইটো খুলি দিবা আক।
অ কিন্তু পেণ্টটো একদম চুটি হৈ গৈছে মই ভাবিছো প্লাজো এটা কিনিম।
অ তুমি মানে ওখ হ'লা? না পেনটো পেনটো তলত অকমান নাড়ীৰ তলত তুমি ক'ত নাড়ীৰ ওপৰত পিন্ধা?
এ বহুত চুটি অ পেণ্টটো বেয়া দেখি কিবা এই লো কিবা ধুতি পিন্ধা টাইপ লাগে।
অলপ তলত পিন্ধিবা একদম নাৰীৰ তলত একদম কঁকালৰ এইখিনিত পিন্ধিবা।
অ।
তেতিয়া হ'ব চাগে। পেন্টটো ধুনীয়া আছিল নহয় এতিয়া বেলেগ প্লাজো ল'লে সাজিব জানো?
সেইটো কালাৰৰে প্লাজো লৈ ল'ম, ছেম।
সেইটো কালাৰৰ ন?
অ,
উম, সেইযো
আৰু চুটিও হৈছে ন, কুৰ্তাযোৰ, কুৰ্তাটো।
উম, ছুটিও হৈছে আৰু ব্লু কালাৰযোৰ আছিলে, ব্লু কালাৰ যোৰ হয় নে?
ব্লু, কোনযোৰ?
ব্লু যোৰ যে, এবাৰ যে মই লৈছিলো।
অ, অ, সেইযোৰ আছে, সেইযোৰ পুৰা হয়।
পুৰা হয় ন? আৰু কিনিছিলা টো, তোমাৰ বহুত ধুনীয়া, ধুনীয়া কা, মানে চালৱাৰ আছে।
আছে আৰু দুই তিনিযোৰ মান, চাৰাযোৰো আছে।
চাৰ, চাৰাৰা কোনযোৰ আছিলে বাও, পাহৰি থাকিলো।
বেবি পিংক যে, এইবাৰ ঈদত লৈছিলো।
অ, লৈছিলা। মই নেদেখিলোৱেই নেকি?
নাই দেখা নেকি?
নাই দেখা, নাই দেখা, এইবাৰ ঈদতো যোৱা নাই, মই তোমালোকক ঘৰত, প্লাছ ফটোও দেখা নাই চোন, আৰু যদিও দেখিছো অ, নুঠিল আৰু যদি বাই চান্স দেখিছো, তুমি আৰু চেল্ফিহে দিয়া ডাইৰেক্ট। কাপোৰৰ মানে এনেকে, ফুল হেৰি নিদিয়ে ন,
উম,
উঠিব লাগে, ইমান ধুনীয়া-ধুনীয়া কাপোৰ আছে।
উঠাই নিদিয়ে, কোনো জানানে।
সেইটো এটা প্ৰব্লেম বাৰু, কিন্তু ঈদত উঠিব লাগিছিলে, ধুনীয়াকে।
এইবাৰো ঈদত এযোৰ কুৰ্তটা ছেট লৈছিলোঁ, ইমান ধুনীয়া। নাই ফটো উঠা নহ'ল।
বুজিছো। ফটো, সেইকাৰণেতো মই দেখা নাপাওঁ বা গম নাপাওঁ।
তোমাৰ চিল্পীৰ ভাল, আইফোনটো আছে, বাইক হ'ত আছে পুৰা ফটো উঠাই দিয়ে।
পূৰা ফটো উঠে ন, তাই? তাই ফটো দেখায়ে পাই থাকো, বহুত ফটো উঠে দেই। আমাৰ আৰু ফটো থাক মানুহে নাই, আমাৰ ভাইটিয়ে আৰু ফটো উঠাম বুলি ক'লে ডিমাড কৰে।
অ,
একবিহে উঠাম, তাকো ঘেচেককে, উঠাই থৈ দিয়ে।
অ, বোলে ভাল হৈছে, বেয়া হৈছে, একো নাচায়।
উম,
ডাইৰেক্ট উঠাব লাগ, উঠাই থৈ দিয়ে আৰু।
মোৰ মানে ক'বাত ন, ঠাণ্ডা জেগাত যায়, বডিকন ড্ৰেছ আৰু ভাল জিনছ, টপ পিন্ধি ফটো উঠিব ইচ্ছা যায় জানানে।
কি কবা, সেইটোতো মোৰো ইচ্ছা যায় জানা। ক'ৰবাত যাবহে মন গৈছে, গৈ পেনে। ফটো-চটো উঠিব মন এই তাকেই টোন ক, ধুনীয়া একদম ড্ৰেছ এটা পিন্ধি। ঠাণ্ডা, ঠাণ্ডা জেগাত একদম পাহাৰত।
এ আমাৰ ভাগ্যত এইবিলাক নাই
নাই নাই নাই নাই ক'ত আছে আৰু আমি আৰু ইন্টাৰনশ্বিপ কৰা ঘৰত ভাত বনোৱা
মই বেলেগৰ ষ্টেটাচ ষ্টৰি চাওঁতে যায় ইমান ধুনীয়া ধুনীয়া জেগাত যায়
অ মোৰ যে এইবোৰ লগৰ কেইজনীমান আছে হাফ লং গৈছে কিছুমানে শ্বিলং গৈছে এ গৰমত ঠাণ্ডা জেগাত গৈ বেছি ভাল লাগে অ শ্বিলঙতো ইমান ঠাণ্ডা নহ'ব চাগে ন
ইমান নাই এতিয়া যদি বৰষুণ দি আছে ন হ'ব পাৰে
বৰষুণ দিলে হ'ব পাৰে অ বৰষুণতো দিয়ে বাৰু তাতেও দি আছে এ বৰষুণ চৰষুণ আকৌ দিলে অ অশান্তিও নহয় লেতেৰা হৈ যায় ৱেডাৰটো বহুত লেতেৰা লাগে অ ক'ত ড্ৰেছ পিন্ধি যাবা সেনেকুৱা আৰু
তাকেটো জিন্সেটোৱে পিন্ধিব লাগিব
জিন্সে পিন্ধিব লাগিব আৰু তোমাৰ জোতা চোতাও পিন্ধি জাব নোৱাৰা সেনেকুৱা বতৰ হলে, সেই ক্ৰক্স পিন্ধি জাব লাগিব। বুটছ পিন্ধ অ বুটছ পিন্ধিব পাৰি বাৰু, সেইটো হলেও বুটছৰ লগত লেতেৰা হৈ যাব মৌজা চোজা পিন্ধিব লাগিব তি তিতি মেলি যাব তাতকে ভাল তুমি সেই ৰাফিজ কৰা চেন্দেলে পিন্ধি যাব লাগিব।
যাব ইচ্ছা আছিল দেই, মই আৰু তোমাৰ কলো ন যোৰহাট যাম বুলি।
উম
যোৰহাট যোৱাতকে ঠাণ্ডা ব ঠাণ্ডা জেগা এতাতে যাব মন গৈছিলে।
ফেমিলি যাবা যোৰহাট?
ফেমিলি মানে মা মই ভাইটি যাম পাপাতো ছুটি ল'ব নোৱাৰিব, বৰপেটাতে বহুত কেইদিন ছুটি লৈ ললে যে।
অ অ।
বহত কেইদিন চুটি ললে, দছ তাৰিখে গৈছিলো আমি জানা?
উম।
নাইন নাইন দেইজ ছুটি ল'লে, কাইলে ঊন ঊনৈশ তাৰিখ হ'ব।
একো নকয়।
অফিচৰ পৰা নাই নাই একো নকয়, ছুটি লৈছে তোমাৰ কাইলে চাগে বাহিৰে বাহিৰে যাব অফিচ। মেবি অ কাইলেতো চানডে কৰ বাহিৰে বাহিৰে যাব।
অ কালি ছানডে
অ কাইলেতো চানডে হ'ল অ, নাইন নাইন দেইজৰ ছুটী লৈছে আৰু। দছ তাৰপিছত যাব পৰখিলৰ পৰা। ময়ো দুদিনমান ইণ্টাৰ্নশ্বিপ গৈ দিম ৰবা, তেতিয়া মিলি যাব মোৰ।
অ। অ তুমি মিচ কৰিছিলা ন?
মিছ কৰা নাই কিন্তু অ